অঁ শুনিছানে?
অহ' শুনিছোঁ। কি কৰি আছা?
এ কি কৰিবা আৰু এনেই বতাহ মাৰিছে অলপ মানে বৰষুণ ধৰো ধৰো কৰিছে যে। তাকে অলপ এনে বাটলৈ ওলাই আহিছোঁ, খোজকাঢ়ি খোজকাঢ়ি।
অ, তাকে মও আছোঁ এনেই। এ কাৰেণ্টটো গ'ল ছোৱালীজনী শুই আছ যে, তাকে অকণ বিচি দিছিলোঁ।
অহ ',
গৰমো দিগদাৰো উম, অ, জ্বৰ ভাল পাইছে দিয়া, আজি স্কুললৈ গ'ল যে। ভাগৰ লাগিছে চাগে। এইকেইদিন জ্বৰ উঠি দুৰ্বল হৈ আছে যে। তাকে, এতিয়া শুই দিলে। শুই দিলে কাৰেণ্টটো গ'ল তাকে মানে এতিয়া বিচি আছোঁ।
আছা আৰু গৰমটো বহুত পৰিছে নহয় আজি ন? দিনত বা। যিটোহে ৰ'দ তোমাৰ ব অ, খোৱা বোৱা সেই অলপ আগতে খালোঁ দিয়া।
গৰমৰ কাৰণে উম, খাৱই মন নাযায় তাকে মইয়ো খাই পেলাই সে তাইক বোলো অকনমান শুই দিয়াচোন। গাটো ইমান ভাল নহয় যো শুবলৈ দিলো এতিয়া কাৰেণ্টো গ'লগে।
অ, সেই কিনো কবা আৰু মানে কি জানা অকমান যদি ব তাহো আহে কাৰেণ্ট বিলাক কাটিয়ে দিয়ে বুজিছা আমাৰ ইয়াতো অ, এক মানে কি সেই মানে বেছি উম, কোৱা?
অ
বেছি মানে ৰিস্ক নলয় আৰু তেওঁলোক গছ গছ যদি ভাঙিলে কৰ'ৰবাত ৱাৰ চুৱাৰ ছিঙি যায় এ অকমান বতাহ মাৰিলে, উম। হেৰি কৰি দিয়ে। নহলে পিছত বেছি হেৰি হৈ যায় ন! উম। সেইটোৱে। অ' কোৱা, অ-অ!
বতাহো নাই, বৰষুণো নাই। গম পাইছে নে? একে গছৰ ডাঙৰ ডাল এটা মানে, আমিও পাৰ হৈ গৈছো। গছৰ ডাঙৰ ডাল এটা, একেবাৰে ভাঙি পেলাই ওৱাৰ দালতে পৰিছে। বুইছানে? মানে কপাল ভাল আৰু আমাৰ এক একো নহয় জানিবা। আমি অকণমান আগুৱাই গ'লো। তাৰ পিছত, পিছতহে ঘূৰি আহোতে দেখি ডালটো ডাঙৰে, মস্ত এটা।
অ' ডাঙ, মানে তোমালোকে মানে বাৰ-বাৰ বাচিছা মানে? এয়াও, এনেকুৱা হৈছে চাগৈ ন?
অ' মানে আহি পেলাই দেখিছো, ইমান ডাঙৰ ডালটো। মানে আগৰ পৰা চাগে পছি আছে।
অ' অ' হেনেকুৱা হৈছিল চাগৈ দিয়া। উম। এই তোমাৰ যে, উম যোৱাবাৰ যে তোমাৰ, যেতিয়া বতাহ ধুমুহা হৈছিলে। তোমাৰ, এঘৰ মানুহৰ দেখ দেখা নাই এগে টিঙ বিলাক উৰুৱাই নি ক'বাত ক'বাত পেলাইছিল সেয়া টিঙেদি এটা মানুহৰ কাটা গৈছিল! ছিলেতোন
আহ
মই মানে এনেকে, অ' ফেচবুকত চাওঁতে পাইছো দিয়া। এ আমাৰ যে, আমাৰ মানে তোমাৰ ইষ্টাফৰে এজন মানে ফ'ৰ্ড গ্ৰেড আছে। নহয়। মানে চতুৰ্থ সেই ভাগত কৰে আৰু তেওঁ তাৰপিছতে সেই তেওঁলোক মানে কি হ'ল, বতাহ ধোমোহাত সেইকিদিন মানে ঢেৰকনি বহুত ধুৱাই আছিলে নহয়, যোৱাবাৰ। তাৰ পিছতে তেওঁ মানে গৰু পোৱালিটো মানে কি হ'ল হেৰি এৰাল দিয়ে যে ন! এৰাল দিবলৈও নিলে তাৰ পিছত নি পেলাই ভাবিলে ইম অ' পথাৰত তাৰপিছত ইমান বোলে, বতাহ ধুমুহা আহিব ছে ঢেৰকণনি মানে গৰু পোৱালিটো মানে টানি পেলাই লৈ আহিব লৈছে। টা গৰু গৰু পোৱালিটো নাহে। গৰু পোৱালিটো বোলে এনেকুৱা ঢাক্কা এটা মাৰিছে মানে সেই মানুহজনক তাৰ পিছতে আৰু তেওঁ গৈ পেলাই ছিটিকি পৰি আৰু সেই বৰ্জ্ৰপাত পোৱা নিচিনা গৰু পোৱালিটো লগতে মৰিছে। গম পাইছে সি বচাই থৈ গৈছে মানে। উম, উমম সেনেকুৱা হৈছে সিহঁতে সৰবজান যে দেখিছা। নিজে মৰি পেলাই নিজৰ মানে গৰাকীক বচাই থৈ গৈছে।
অ' এ আমাৰো হেৰি, কলং এখন আছে নহয়। সেই কলং খনৰ সিপাৰে, আমি মানে সিপাৰ পথাৰ বুলি কওঁ আৰু তাতে সেই মানুহৰ এঘৰৰ জাৰ্চি গাই আছিলে। তাৰপিছতে সেই গৰুকিজনী ক'ত ৰলৈ লৈ গ'ল। লৈ গৈ পেলাই সেই তেনেকুৱা পথা বতাহ-ধুমুহা আহিলে মানুহজন গৈ নোপালে গৰুজনী আনিবলৈহে অ' সেইবোৰ গৰু তোমাৰ বহুত দাম দিয়াচোন বহুত ডাঙৰ মানে, মানুহৰ মানে মনটো বহুত বেয়া লাগিছে আৰু কান্দি পেলাইছে হে গোটেই মানুহ খিনিয়ে
মই মাজতে এজনী এনে জাৰ্চি গাইৰ কথা সুধিছিলো মানে মানুহ এঘক তোমাৰ মানে সিহঁতে বেচে আৰু। তাৰপিছতে এনেকে মানে আমাৰ মানে অফিচত তে আহিপেলে কৈ আছিলে আৰু ধৰি লও কৈছে গৰুজনী বেছি দিম আও চাফা কৰি আছিলে তেতিয়াই। তাৰপিছত মই সুধিলো- কিমানত বেচিব আৰু গাখীৰ কিমান দিয়ে? কৈছে ডেইলি দহ লিটাৰ মানকে গাখীৰ দিয়ে কিন্তু কৈছে এক লাখ বিশ হাজাৰ মান টকা ল'ব। কিন্তু তুমাৰ জাৰ্চি গৰু যদি তুমি এক লাখ বিশ্ দি পেলাই কিনা। সি- সি মিনিমাম টো পোন্ধৰটো বিশ লিটাৰ মান গাখীৰ দিব লাগিব। ব ন ডেইলি খন বহুত খিনি পইচা তুমি খৰচ কৰিব লাগিব। ত গাখীৰতটো কম দিয়ে যে সেইকাৰণে আমাৰ মানে লোৱা নহ'ল আও। অ সেইটোৱে বেছি খৰচ হৈ যাব গ ন, উম উম সেইটোৱে
ৰ'দতো তুমি ৰাখ খিব নোৱাৰা, এতিয়া আমাৰ যে আছে তোমাক ফেনৰ বতাহ দি পেলাই সিহঁতৰ ৰাখিব সি বেছি গৰম সহ্য কৰিব নোৱাৰে নহয়। গম পাইছে অ ফেনৰ বতাহদিবিলাই তাত শু এতিয়া আমাৰ ফেন চেন গোহালি ঘৰতো যে ফেন চেন তেনেকে দি পেলাইহে ৰাখো।
উম আৰু তোমাৰ কি জানানে গৰু ৰাখ দেখিলেও গৰুৰ মাজতে কিবা এটা বেমাৰ হৈ যায় যে হয় গৰুবিলাকো ভয় দিয়া ৰাখিবলৈ ময়ি থাকিলে ইমান ইমান ডাঙৰ গৰু ইমান টকা খৰচ কৰি অনা যায় ন কিবা এটা হলে মৰিলে বেয়া লাগে নহয়। এই মাজতে আমাৰ ঘৰৰ ওচৰৰ মানুহে ঘৰহে মুৰ্গী ব্যৱসায় কৰে যে তোমাৰ মুৰ্গীবিলাক একো বেমাৰ নহয় বুজিছা নিজে নিজে মৰি থাকে।
এ নহয় সেইটো মুৰ্গী এটা বেমাৰেই নহয় নহয় বেমাৰ নাই বুলি ইহঁতে কৈছেহে আছ এইটো বেমাৰ টোপনীয়া বেমাৰ বুলি যে কয় সেই তেনেকুৱা আমি মই আগতে পঢ়িছিলো নহয় অ মই মই আগতে পঢ়িছিলো মই বহুত মোৰ এবা তোমাৰ কিমান মানে তেইশটা মুৰ্গী একেলগে মৰিছে
এনেকে তেইশটা একেলগে
একেলগে মানে ধৰা আজি দুটা কাইলৈ তিনটা এটা এনেকে এনেকে তাৰমানে মই মই তেইশটা মুৰ্গী নাই তেতিয়া পা পুহিব
ইচ ৰাম অ তাকেইটো তোমাৰ চোৱাচোন উম তাকে তুমি ব্যৱসায় কৰিবলৈ মুৰ গি কেইটা আনিছা তাৰে যদি তেইশটা যদি মৰিয়ে যায় তোমাৰ
মই যায় কিন্তু হাঁহ ৰাখিছিলো হাঁহ ৰাখিছিলো হাঁহ হাঁহ খিনিয়ে কিন্তু বহুত কণী দিয়ে তাতে এই
উম সেইটো ভাল অ অ সেইটোয়ে কণী বেছি দিয়ে উম সেইটো মানে ভাল আও ৰখাটো হয় তোমাৰ
প্ৰডাকচনৰ কাৰণেই মানে মানুহে অ কণীৰ কাৰণে সেইটো ৰাখে পাতি হাঁহটো ইমান নিদিয়ে কণীটো
নিদিয়ে অ কেমেল হাঁহটোৱে দিয়ে আৰু অ ডেইলি চাগৈ ডেইলি দিয়ে এটা এটাকে দিয়ে নেকি
অ এটাকে দিয়ে ডেলি দিয়ে
এটাকে দিয়ে আৰু ন ডেইলি দিয়ে অ পাতি হাঁহটোৱে ইমান নিদিয়ে নেকি ন মাজ
পাতি হাঁহটো ইমান নিদিয়ে আও মানে কি জানা কেম্বেল হাঁহ মানে লাষ্টলে হাঁহকেইটা কেনেকুৱা হ'লগে য'তে ত'তেই কণী পাৰ হ'ল চোতালতো পাৰে অ বাহিৰতো পাৰে ত আমাৰ ইফালে কলগছ আছিলে অ সেই তেনেকুৱা সেইকাৰনেে নাৰাখা হলো
নাৰাখা হলা আৰু এ আমি আগতে যেতিয়া অ আমি আগতে যেতিয়া সৰু হৈ আছিলো ন আমাৰ মানে তোমাৰ হেৰি আছিল ছিলে নহয় মেজি মেজি যে খেৰ মেজি যে থাকে যে খেৰ মেজি আছিলে চ মানুহৰ চবৰে হাঁহ আছিলে তো খেৱ মেজি তলতহে কণী পাৰি থয় গম পাইছা লোকৰ হাঁহ কিন্তু আমাৰ খেৱ মেজি তলত হে তাৰ পিছত যেতিয়া মালিকে ধৰি লওক লৈ আহিব যায় অ কণিবলাক লৈ আহিব য যাই নহয় তেতিয়াহে আমাকো দি থৈ আহে আৰু কাৰণ আমি নাখাও যিহেতু ন ৰ সেই গৈ বোলে তিছ দি থৈ আহে আৰু
আহ দি থ হয় আহ এই আমাৰ ওচৰত মানে আমাৰ গোটেইখন পথাৰ যে তোমাৰ মানে পথাৰলে ওলাই দিয়াৰ পিছত তিছত আৰু সিহঁত মানে ঘৰলৈ তোমাৰ আহে অ তুমি আবেলি সময় যে অ অ সিফালে পুখুৰী এটা আছে অ সিফালে পুখুৰী এটা আছে তুমি সন্ধিয়ালৈকে তাৰমানে তুমি সেইটোত মাথা মাৰি থাকা কেনেকে এইকেইটা ঘৰলৈ আহে মানে পুখুৰীটোলে তুমি নামিও যাব নোৱাৰা আৰু দাদাও নাথাকে এ অলপ কষ্ট হ'ল কিন্তু মোৰ সেই হাঁহ পোহোতে
ন এইবিলাক মানে হ বা এনেকে যদি তুমি মুৰ্গী পোহা তেনেহ'লে মানুহ এজনে তুমি একে লাগিয়ে থাকিব লাগিব
লাগিয়ে থাকিব লাগিব আৰু মুৰ্গীয়ে গৈ লোকৰ ঘৰত কণী পায়গে অ লোকৰ ঘৰত কণীৰ পাৰি তোমাৰ উ মোৰ কণী পাৰি পোৱালী ফুটাই আজৰি আঠটা পোৱালি উলিয়ালে মই মুৰ্গীজনী হেৰাল হেৰাল কৰি আছো তাই যে উমনিত বহি আছে মই ভাবিছো তাহেল চাগে আ বিছ ছাৰি হাকাৰ তাৰ পিছতহে গম পাইছো যে যেতিয়া ওলাই সেই মানুহজনীয়ে কৈছে আমিও গম নাপাও এনেকুৱা তেনেক কোৱা আমাৰ ঘৰত এনেকে পোৱালি পাৰিলে।
থৈ দিছে আৰু আও তাতে কি জানা তোমাৰ আৰু এটা ভয় নহ য় মুৰ্গী ৰাখিলে কাৰোবাৰ ঘৰত যদি সোমাই গ'ল সিহঁতে আও তোমাক মুৰ্গীটো উলিয়াই নিদিয়ে আও। সিহঁতে মুৰ্গীটো ৰাখি দিব তেতিয়া খাব হয় নে নহয়? অ অ সেইটো এটা দিগদাৰ হয়। অ লোকচান হৈ যায় ন তেতিয়া তোমাৰ লোকচানটো আহি যায়। অ তেনেকে যদি মুৰ্গী বিলাক ৰাখ
আমাৰ আৰু এটা হ'ল আমাৰ মানে পকা ৰাস্তাৰ লগতে ঘৰ নহয় জানো?
অ।
ৰাস্তা পাৰ হ'ল যে হা হে হওক হাঁহটো মো সেইটো কাৰণে ন কৰিলো মই মানে সন্মুখৰ মানুহ ঘৰলে যাওঁতে পিছে পিছে গৈছিলে গাড়ী এখন আহি তোমাৰ নেচালেই
আহি মায়ীয়ে দিলে অ।
তে অ কে চেপি লৈ গ'ল। উম মুৰ্গীও তেনেকে চেপি লৈ যায় সেইদিনাখন এতিয়া হাঁহটো দেখিলো ধৰি লোৱা হাঁহটো
অ পোৱালীবিলাক মাক হতৰ লগে লগে যায় ইমান সৰু সৰু অ তাৰপিছত সেইয়া আৰু তোমাৰ টুম টুমবিলাকে চাইকেলবিলাকে চেপি থৈ যায় সৰু সৰু পোৱালী কেইটা বেয়া লাগে ন ইমান সৰুতে
এ গৰু ছাগ গৰু ছাগলীক কেলে সেইদিনাখন মাজতে আমাৰ সেইখিনি ছাগলীকে লৈ গ'ল, এৰাল দি থৈ দিয়া ছাগলীকে, বাইকত অহা ল'ৰাই। অ', এৰাল দি থৈ দিছিলে মানুহজনীয়ে দি থৈ গৈছিলহে তাৰপিছতে অকমান যেতিয়া পানী খুৱাবলৈ আহিছে মানুহজনীয়ে মোক সুধিছে আমাৰ ছাগলীজনী সেইফালে আছে নেকি? বোলো নাই দেখোন, তাৰ পিছত হেই ওচৰতে হেই খিন্তে কুঁহিয়া বেচি পেলাই মানুহ এটা আছিলে, মানুহটোৱেহে কৈছে তোমালোকৰহে ছাগলী নেকি? ল'ৰা দুটাই কৈছে বাইকতে লৈ গৈছে।
লৈ গ'লগৈ চোৱাচোন, হে কেনেকুৱা মানুহ আছে চোৱাচোন, আচলতে কি জানা মানুহে আজিকালি চুৰ কৰিব ভয় নক কৰে কিন্তু গম পাইছা, পিছত লাগিলে ধৰা পৰি পেনাই দুপিটন, অ' দুপিটন খাবই লাগি তথাপি মানে তেওঁলোকে ভয় নকৰে মানে আও হয় দিয়া, বাকী এনে ভালে আৰু ন তোমালোকৰ?
বাকী ভালে দিয়া, তোমালোকৰ ভালে নহয়? অ', অ', ঠিক আছে দিয়া, অ, অ।